। হেল্ল'।
কি কৈছে এইবাৰ।
হেল্ল', অ, শুনিছা।
স
এয়া আছো তুমি।
অ, এ আ ময় আছো।
ভাত বনালা।
নাই নাই, এই ইহঁতে হেৰিলৈ নামত নাযাব এতিয়া।
অ, কিহ ন আম।
এয়া হেৰি ধন দিহতৰ ঘৰত আছে। জানো কিহৰ নাম পাতিছে ইয়াক খেল সিহঁতে হেৰি‌ আহ, এয়া খেলে লৈছে যে।
অ - অ - অ।
এয়া এতিয়া সেই ধনকিহঁত নহয়, ধনকীহঁত ন নহয়, এই পোনা যে।
অহ ',
পনাৰ সেৰিহতে ললে দীপক দুয় ঘো মিলিয় দিছে নেকি। থিয়েন
অহ'। তাকে সক মতে কিবা কিবি খাব চাগে আৰু।
অহ, সেই ৰুটি
হা
ৰুটি - ৰুটি, পুৰি আহ পুৰি - পুৰি।
অ - অ পুৰি খাব।
অহ ',
অ, তুমি নোখোৱা ভাত
এ মই এ ঘৰতে খাম কেইটামান বনাই পেলাই।
অ, সে ল আমাক এই মটি খোৱাটো ঢুকালে বোলে।
অহ, গম নাপায়।
অহ' গম পোৱা নাই নহয়। কিবা হৈ আছিলে।
অ, এই বেমাৰ হৈ আছিলে উঠিব নোৱাৰা বিচনৰ পৰা। তেনেকে কি বেমাৰ হ'ল এই আমাৰ লগতো সেনেকুৱা হেৰি নাইকিয়া হৈ গল যে হয়।
উম, আগতেতো আছিলে ন আইতা থাকোতে তোমালোক
অ, আছিল - আছিল আমাৰ ঘৰতে বহি- বহি থাকে।
উম,
সিহঁতে নিজে হেৰি নকৰে যে হয়।
এতিয়া যাতাৰ নাইকিয়া হলা। খ এনেই খুৰীজনী নাহে ন। শুই জনি নাহে অ', জীয়েকজনী মানে ঘৰতে থাকে আৰু।
ব
যিয়ে কেইতা মাকৰ লগতে থাকে। ন অ', গি গিৰিয়েকটো
গেগটো আহিছে ইয়াতে আছে বাৰু।
অ', এনে
এনে নাথাকে এ আহা যোৱা কৰি থাকে আৰু। এই গুৱাহাটীত কিবা অ', গুৱাহাটীতে কিবা কম্পেনী।
অ', কম্পেনীত কয়ে আও উম। ছোৱালী এজনী হৈছে হবলা।
অ', ছোৱালীজনী হৈছে
ডাঙৰ হৈছে শাগ ন?
উম
অ', ছোৱালজনী।
দিয়ে আকৌ অ', মানুহৰ লগতো
উম, এ, মানুহৰ লগত লগ সংগ হৈ থাকিলেহে মানুহ ভাল ন তেনেকে ভিতৰতে সোমাই থাকিলে ল'ৰা ছোৱালী বিলাক অ', বেয়া হৈ যাব গ
সেইটোৱে
উম এই মাকে যেনেকে এ জীয়েকক হেৰি লগ। প্ৰসংগ নিদিলে ন কাও লগ নহয়।
তাৰপিছত সে এতিয়া মই সে পিছবেলা সময়ত সেই আৰু ৰাস্তাত অকন খোজকাাঢ়ি আছিলো যে।
অ',
তেনেকুৱাতে আকৌ সেই তাইক দেখিলো দেখি পেলাই মই মাত দি পেলাই হেৰি কৰি ল'লোঁ আৰু মই বোলো মই এতিয়া যাবও নোৱাৰোঁ। একো এতিয়া মই এতিয়া হেৰিও কৰি দিব পৰা নাই যে স্কুললৈকে যাওঁগৈ আৰু হয়। তাৰপিছত তাৰপিছত হেৰি হে এতিয়া উম এ, পোৱালিজনীক চ'ক পাই এটা তাৰপিছত মৰ্তণ কেইটামান।
অ', উম
হয় দে মানুহেতো এতিয়া ইটো সিটো বা পোৱালিজনী ভোকত থাকিব নোৱাৰিব ন।
হা
ভোকত থাকিব নোৱাৰিব কিবা এটা খুৱাব পাৰিলে হল।
নহয় নহয় অ', এই মানে সিহঁতে আকৌ কাৰো লগত হেৰি নহয় যে হয়।
উম
সেইকাৰণে সিহঁতকো ইমান গ নিদিব নকৰিবা আৰু বেয়াও পাব ন। বল কিবা কয় আকৌ তেনেকুৱা কথা নহয় ন।
অ', সেইটোৱে মানে হেৰি অ। এতিয়া আ এ, দেখিলেও নিজা নিজা না এটা হ'ল কি বা ভুল কৰিলোঁ এনেই এনেই হয়।
অ', কেবা তেনেকুৱা এই আগৰ পাই তেনেকে লগ সংগ নলয় যে
অ তাৰপিছত আজি মই সে নিজে মাতি ললো তাৰপিছত ক তাই যেনিবা কথা পাতিছে আও
অ তোমাৰ এতিয়া পৰীক্ষাকেইটা ভাল হৈছে
পৰীক্ষা ভালেই হৈছে অ
অ আও কেইটামান আছে
আও চাৰিটা আছে তিনিটা গৈছেহে
তিনটা গৈছে আও চাইটা আছ
আহ, হ।
অ' বহুত দিন মুয়ে-মুয়ে হয় যে ন, এনেকুৱা লেলেতিয়া পৰীক্ষা যে।
এ হ'ল।
উম, সেইকাৰণে অকমান দিগদাৰ একে লেঠাই যে হ'ল। হলে ভাল হয় আৰু ন। তেতিয়া পতককে নাইকিয়া হয়। ইমান গৰমটোও বেছি হৈছে নহয় ন?
আকৌ দিন বেছি হৈ হৈ গৈ যোৱাৰ লগে লগে আৰু দিগদাৰ হৈ হৈ
আৰু দিগদাৰ হৈ গৈ থাকিব। এতিয়া গৰমত, আজি একে বহুত গৰম বৌ।
আজি বিৰাট গৰম নাই নাই, পৰিছে নেকি সেইফালে?
নপঢ়িলে নহয়, এই অকমান হেৰি অকমান চিটিয়ালে আগত হলা। সন্ধিয়া সময়ত।
আমাৰ ইয়াত চেটিওৱাও নাই।
অ' একে গপ-গপনি গৰমটো উঠি আছে, তাতে তোমাৰ এনেকুৱা মানুহ ন বেছি বেছি গৰম আও।
বেলেগ আজিকালি গৰম লাগে।
উম। আও ৰাতি যে একে ইমান গম উঠে।
অ' আমাৰ সেয়া কুলাৰ নহলেকে নুশুৱাই হৈছে নহয়।
উম, এ তোমালোকৰ আকৌ ইমান খিৰকি- চিৰকি মেলি নো থোৱা যে, আমাৰ এতিয়ালৈকে খিৰকি মেলা হৈয়ে আছে।
অ' খি
আমি এয়া বহা ৰুমত যে খিৰিকি মেলি পেলাই থয়ে দিও। দৰ্জা
নহয় হেৰি আমাৰ এইখন এতিয়া নেট লগাই দিছিলো যে নেট লগোৱাৰ পা খুলি পেলাই থওঁ এতিয়া এ শুৱা আগত মাৰি দিও
অ এ একেটা কথা মাৰি থোৱা নেট দিয়া একে বতাহতো সোমাই জানো ইমান ঘন চন ফোটা বিলাক আঁঠুৱা নিচিনা
বাপৰে
পিঅ উম পিহু শুলে নে কি?
পিহু নাই শুৱা ক'ত এতিয়া শুৱে নোশুৱে তাই
অহ সমানে হব এতিয়া পঢ়ি আছে নে
পঢ়া নাই পঢ়াই কালিৰ পৰা পঢ়ায় নাই কিতাপখনেই মুখ দেখা নাই পৰীক্ষা শেষ হ'লাও
শেষ হ'ল আও সিহঁত
অ'
উম এতিয়া বন্ধ নিদিয়ে ন সিহঁত দহ দিন মান পোন্ধৰ দিন মান অ এই পোন্ধৰ দিন খুলিবই ন অ দিয়া
আমাৰ পোন্ধৰ তাৰিখৰ পৰা বন্ধ দিবহে পোন্ধৰ তাৰিখৰ পৰা তাৰপিছত আকৌ এইটো এক তাৰিখে খুলিব আৰু।
অ', অ', অ', পোন্ধৰ দিনহে বন্ধ দিয়ে।
পোন্ধৰ তাৰিখে বন্ধ দিব অ'।
উম এবাৰ ইহঁতৰ যেনিবা কাইলৈ পা বন্ধ আ এক এক তাইক পা।
অ', অ', এ ঘৰতে থাকিব ভালেই হ'ব আ দিয়ক।
ঘৰতে থাকিব অ', সেইকাৰণে মই বোলো এতিয়া, মই কোম কোমৰ ওচৰত যাম বোলো দুদিন মান থাকি আহিম গৈ। তাই ঘৰতে থাকিব আ উম।
তাই অকলে থাকিব?
আজিতো অকলে অ', এই অকলে থাকিব এ ওচৰত ভা মানুহ খিনি আছে নহয়।
অ'।
দুদিন মান থাকিব আকৌ। তাইও অসুখ যে অকলে বনাই নিজে বনাই। খাব এলাহ নকৰিবা জানো বেমাৰ পা উঠা।
অ', কৰিব আকৌ।
তাকে কৈছো তই যা যদি তই দুদিনমান থাকগৈ নহ'লে মই যাম মই থাকিম আউ। এনেকে, কোনোবা এজনীতো কেইদিনমান থাকিবগৈ লাগিব ন'।
উম উম কক গে আকৌ।
উম কৈ আছো এবাৰ বোলো গুৱাহাটীত লৈ মেচেল লৈ ল। তাতে তেতিয়া দুই জনে থাক থাকিলে চিন্তা নাইকিয়া হব আ। একেলগে থাকিব।
অ', এয়া আকৌ গুৱাহটীত থাকিলেও জানো সুখ দূৰ হৈ হৈ গৈ থাকি। থাগিব দেখোন?
দূৰ হৈ গ'লেও যাক বা তেও যে লগ এটা থাকিব ন' বেমাৰ হ'লে ধৰি লোৱা, চাব কৰিবলৈও এটা মানুহ থাকিব আৰু আমাৰ চিন্তা নহ'ব তেতিয়া।
অ', অ'।
অ', আক ছুটি পালে আহিব দুইজনী একেলগে ন'। অলপমানহে কিনমান দূৰ আও একন গুৱাহাটী আজিকালি। দেৰ ঘন্টা মানতে পায়হি। জাম নহ'লে। মাহি হেত ঘত
হেৰি ভাত কি বনালে, নাই এই যাব ওলাইছে ভাত কিহে বনালে?
ভাত এইয়া মই মটৰ মাহ কেইটামান তিয়াই থৈছিলো কালিয়ে তিয়াই থলো। বোলো ঘুগুনি বনাম আও তাৰপিছত যে এয়া হাগি আছিলে ন উপমে? সেইকাৰণে মটৰমাহ নবনালো আক তাইক বোলো এয়া মটৰমাহ খোৱালে বেছি হ'ব। এতিয়া আজিন মূলো তাক এনেকে বনাও আ ঘুগুনি অকন বনাও বনাই পেলে ৰুটিহে বনাই লও নে কি কওঁ কইমা তাকে খাম আ বোলো ৰু ৰুটি সতিয়ে উম। ভাতো আছে দিনৰ ভাত কেইটামান,
অ মইয়ো সেই কিবা এটা, এইটো এটো উম হেৰি এইটো কি বুলি কয়, আহ সিহঁত ইহঁতে গৈছে আউ মই কিবা এটা বনামগে আৰু এতিয়া খাই পেলে।
অ'। অকলে থাকিবা যেতিয়া কিবা এটা বনালে হৈ গ'ল ন'।
উম। কিবা এটা বনাম আৰু যেনে তেনে পিহু গ'ল পিহু গ'ল গ'ল।
অল। তিনিওটা তিনিওটা।
তিনিওটা গৈছে অ।
অহ অহ। তুমি অকলে আহ।
অঁ অকলে এই গ'লো হয় এনেই ৰাতিখন আওঁ হয়। অ দিয়ক দিয়ক হ'ব দিয়ক অ হ'ব দিয়ক